হেল্ল'। উম।
হেল্ল'।
উম কোৱা।
হেল্ল'।
কোৱা? শুনি আছোঁ।
শুনি আছানে?
শুনি আছোঁ।
অহ, অহ শুনিছো মই, কি কৰি আছিলা?
মই ভাত পানী খাই বৈ আহি, মোৰ এই পোহনীয়া জন্তুকেইটাৰ লগতে অলপ এনেই
অ' তোমাৰ পোহনীয়া জন্তু আছে নেকি?
উম কেইবাটাও আছে।
কি কি আছে বাৰু।
পোহনীয়া জন্তু মানে মোৰ কুকুৰ এটা আছে কাছ এটা আছে আৰু আছে মাছ একুৰিয়ামত কেইটামান।
বা বহুত খিনিয় আছো তোমাৰ তাত।
উম বহুতখিনি আৰু তোমাৰ নাই নেকি পহ
মোৰ আছে মোৰো মাছ কেইটামান আছে। একুৱাৰিয়ামত থোৱা যে আৰু মই যেতিয়া। সৰু আছিলো। তেতিয়া। কুকুৰ এটাই আছিল মই পোহা। তাৰপিছত এতিয়া নাই মানে ঢুকালে। সি বৰ মৰম লগা। গা চ জনে মোৰ মনত পৰে তালৈ কেতিয়াবা বৰকৈ
কেনেকে ঢুকালে।
কেনেকে মানে বয়স হ'ল আৰু বহুত বছৰ।
অ তুমি কাম এটা কৰাচোন এই তোমাৰ। চাউণ্ডটো অলপ কমকে আহিছে অলপ কিবা কোৱাচোন।
তুমি শুনা তোমাৰ এই ভলিউমটো এনেকে ফাৰ্ষ্টে মানে চাউণ্ডটো কমি থাকে ভলিউমটো অকণমান হেৰি কৰি পেলাই তোমাৰ মিডিয়াত গৈ পেলাই ভলিউমটো চাউণ্ডটো হেৰি কৰি বঢ়াই চোৱাচোন।
উম এতিয়া ঠিকে আহিছে দিয়া।
উ তেনেকুৱা হয়ে ফোন কৰিলে।
অ কেনেকৈ ঢুকালে কুকুৰটো।
ঢুকালে মানে কুকুৰটো বয়স হৈ ঢুকাল আৰু বহুত বছৰ হল যে।
উম।
এ তেনেকে আৰু।
এই মানুহতকে জানাই এই জীৱ জন্তুবোৰৰ মৰমবিলাকে বেছি ভাল নিস্বাৰ্থভাৱে মৰম কৰে যে আমাক।
উম হয় দিয়া মোৰ সেই কুকুৰটোৰ লগত বহুত স্মৃতি জড়িত হৈ আছে। মনত পৰে
কেনেকুৱা ধৰণৰ।
তেনেকুৱা ধৰণৰ যেনে আগতে মই স্কুলৰ পৰা আহিলেই সি দৌৰি আহিছিল আৰু ভাল লাগিছিল মানে কোনোবাই যেন অপেক্ষা কৰি থাকে ঘৰত মোৰ মাহঁত তো থাকেই বাৰু কিন্তু- সি যেনেকে উৎসাহেৰে মোৰ কাষলৈ দৌৰি আহিছিলে মই তাক সাবতি ধৰিছিলো এইবিলাক মনত পৰে‌ অ বৰ। আৰু তাহাঁতৰ মৰম বোৰ। একদম সচা হয় নিস্বাৰ্থ ভাৱে কৰা মৰম আৰু এইটো কাৰণে তাহতলে মৰমটো বেছিকৈ লাগে।
উম।
উম। তুমিতো জানিবাই আৰু ন। এইটো ভালকে। তোমাৰ তাত আছে।
মোৰ ঘৰলৈ অহাৰ লগত লগত কুকুৰকেইটাই নেগু দাঙি দঙি যিটো মৰম কৰে।
উম।
তাতকে ডাঙৰ বস্তু আৰু একো হ'বই নোৱাৰে। কেতিয়াবা মই ভাবো জানা কিছুমান মানুহে যে ঘৰত কুকুৰ মেকুৰী থাকিলেও বেয়া পায় তেতিয়া মই অ ভাবোঁ সেই মানুহবিলাকে চাগে সেইটো বস্তু পোৱাই নাই।
উম আচলতে কি জানা এইবিলাক চব মানুহে কুকুৰ মেকুৰী যত্ন লব নোৱাৰে আচল কথা সেইটো আৰু কিছুমান মানুহৰ ইফালে সিফালে সঘনে যাব লগীয়া হয়। ফালে মানে জেগা চেগা বিলাক আৰু তেনেকে গৈ থাকিলে এতিয়া তেনেকে অকলে‌ এৰি থৈতো যাব নোৱাৰে কিমান মানুহকো ৰিকুৱেষ্ট কৰি থাকিব নোৱাৰি নহয় আমাৰ কুকুৰ'তো চাব নিজে যিমানখিনি যত্ন লোৱা যায় বেলেগে ল'ব নোৱাৰিবও পাৰে সেইটো কাৰণে গতিকে এইটো দুই ফালৰ পৰা মানে কি আৰু জোনে যাৰ জীৱনটো যেনেকুৱা তেনেকুৱা আৰু এতিয়া কিছুমানে ভাল পালেও ৰাখিব নোৱাৰে তেনেকুৱা নিচিনা হয় আৰু
উম কিন্তু কথা এটা আছে নহয় মন কৰিলেই চন বাকৰি মাটিটেই ধণ যেতিয়া তুমি কিবা এটা বস্তু ভালকে বিচাৰিবা সেই বস্তুটো কৰিবলৈ তুমি যেনেকৈ হ'লেও যত্ন কৰিবা তুমি যদি কোনোবা এজন মানুহে যদি সঁচাকৈ কুকুৰ মেকুৰী ভাল পায় বা সঁচাকেই কুকুৰ মেকুৰী লয় পুহিব বিচাৰে তেনেহ'লে সেই মানুহজনে যেনেকৈ হ'লেও সেই জীৱটোক পুহিবই কিন্তু ইয়াতে বিপদটো আহিল ক'ত সেইমানুহবিলাকে মানে কুকুৰ বা মেকুৰী এটা এটা চিম্বল হিচাপে গণ্য কৰে
হম
আৰু সেইটো কৰাত ততে এই জীৱ জন্তুবিলাকৰ মানে যিটো সিহঁতক ৰখাৰ উদ্দেশ্য সেইটো বেয়া হৈ গৈছে ব্যঘাত জন্মিছে
হয় বাৰু কথাটো
তাৰপিছত তোমাৰ এতিয়া মাছ মাছ আছে বুলিও ক'লা কিমানটা মাছ আছে
মোৰ একুৱাৰিয়ামত বাৰটা মাছ আছে
বাহ মোৰো সোতৰটামান আছে
তাহাঁতক মাছৰ খালি এটাই ভাল ইমান যত্ন লৈ থাকিব নালাগে। তাহঁতক চাই থাকিব নালাগে বা সেই কৰিব নালাগে। সেইটো কাৰণে মই সুবিধা পাইছোঁ বাৰু, মাছ কাৰণে। কিন্তু কুকুৰ-মেকুৰী হ'লে, এতিয়া টাইম টু টাইম খোৱা মাছক, মানে, খোৱাটো, অ', মই এবাৰেই দিওঁ। তাহঁতৰ, সেই এবাৰেই চলি যায়। ইমান, মানে, ইমান বেছি মোৰ কষ্ট বা যত্ন তেনেকৈ ল'বলগীয়া হোৱা নাই।
সেইটো হয়। ময়ো মোৰ মাছকেইটাক দুবাৰেই খানা দিওঁ। এবাৰ ৰাতিপুৱা, এবাৰ গধূলা। কিন্তু কুকুৰৰ ওপৰত অলপ যত্ন থাকে বাৰু। কিন্তু সেয়াই, আৰু যত্ন থাকিলে, যত্নবিলাক যত্ন নিচিনা নালাগে।
উম, আচলতে কি জানা? আ, যোনে যেনেকে ভাবে এতিয়া। উম, কিছুমানৰ ঘৰত এনেকুৱা হয়। এই, এতিয়া, এতিয়া চোৱা, কুকুৰ-মেকুৰী থাকিলে, তাহঁতৰ সেইটো হিচাপত যত যত্নও ল'ব লাগে। বহুত পইচা-পাতিও খৰচ হয়। আৰু লগতে অকণমান লেতেৰাও হয়। দিয়াচোন, অলপ, মানে, এতিয়া কিমান কৈ থাকিবা যে ইফালে নুঠিব, সিফালে নুঠিবা। তাহঁতিতো মানুহ নহয়, সেয়া বুজি পাবলৈ কুকুৰবিলাক বিলাকে বাৰু বুজে। মেকুৰীয়েটো একেবাৰে নুবুজে। এইবিলাক, আৰু জোঠা কৰি দিয়ে। খোৱা-চোৱাবিলাকো, সেইবিলাক লৈ কিছুমান মানুহে টান পায়। সেইটো কাৰণেও নোপোহে।
সেয়াই, আৰু, প্ৰত্যেকটো মানুহৰ নিজস্বতা এটা থাকে। নিজস্বতা এটা থাকে। যোনে যিমান সহিব পাৰে, আৰু সহনশক্তি কাৰ কিমান অমাত জীৱ এটালৈ কাৰ কিমান মৰম সেইবিলাকৰ ওপৰততো নিৰ্ভৰ কৰে। বস্তু এটা ৰাখা-নাৰাখাৰ ওপৰত বহুত মানুহে
অকল গাখীৰখিনিৰ কাৰণে। কিন্তু বহুত মানুহ এনেকুৱা হয়। মতা গৰুটোও পুহি থাকে মৰমৰ কাৰণে। গতিকে, প্ৰত্যেকটো বস্তুতকে মৰমটো ওপৰত, যদি তোমাৰ কিবা এটা বস্তুলে মৰমটো থাকে তেনেহ'লে, তুমি কিবা এটা বস্তু ৰাখিব পাৰিবা। যদি সেই মৰম বা সহনশক্তিখিনি মানুহৰ কম থাকে তেতিয়াহ'লে ৰাখাত অলপ বিপদজনক হয়। আৰু আমি মানুহ নো কিয় হয়? আমাৰ সহনশক্তি থাকে কাৰণেহে
উম।
সহনশীলতা থাকাৰ কাৰণেটো আমাক মানুহ বুলি কয় ন। নহ'লে, আৰু মা মানুহটো, মানুহটো এটা জীৱই ন জন্তুটোৱেই মানুহ হ'ল দুঠেঙীয়া জন্তু। গতিকে, আমাৰ সেই মানুহখিনিক চাৰিঠেঙীয়া জন্তুটোৰ পৰা এটাই বস্তু সেইটো হ'ল সহনশীলতা। তোমাৰ সহনশীলতা যিমান আছে, তুমি সিমানেই বেছি মানুহ। গতিকে, মই ভাবোঁ, জীৱ-জন্তু পুহিব লাগে। সহনশীলতা ৰাখিব লাগে। অলপ ধৈৰ্যও ৰাখিব
চোৱা, জীৱ-জন্তু পোহাতটো, সেইটো নিজ নিজৰ নিজস্বতা লৈ কথা। সেইটো চব মানুহৰ নিজস্বতা। চবেই সিমানখিনি দায়িত্ব ল'ব নোৱাৰে। ত', গতিকে, সেইটো চবৰে নিজৰ লগত কথা। কিছুমানে নোপুহাকৈও সুখী আছে কিছুমানে পুহি সুখী আছে ত' ত', আ, ত'। যেনেকৈ সুখী আছে, তেনেকেই থাকাটো ভাল, মই ভাবোঁ।
নে ইজনে সিজনক মানে চাই লৈ পেলাই এইটো কব নালাগে যে তোমাৰ মতে আৰু ইজনে সিজনক চাই লৈ পেলাই কব নোৱাৰে নালাগে যে সি এই কামটো কৰা নাই সি বেয়া মানুহ বা সি এই কামটো কৰিছে সি ভাল মানুহ। তেনেকে মানে মানুহ এজনক ওপৰত চৰিত্ৰ নিৰ্ধাৰণ কৰিব নালাগে।
হয় সেতু হয়। চবৰে নিজস্বতালৈ কথা। পিছে ভাত খালানে নাই তুমি?
ভাত মই খালোঁ বাৰু তুমি খালানে?
উম খালো, কিহৰ লগত খালা?
আজি ভোলৰ ভাজি আৰু ভাত খালো।
হ হেল্ল!
উম, কোৱা।
অ ভোলৰ ভাজি আৰু ভাত খালা।
উম তুমি কিদি খালা?
মই আজি পনিৰ খাইছিলো বুটৰ তৰকাৰীত অ' দি পেলাই, আৰু লগতে অ আলু ভাজি, ভাত তেনেকেই আৰু।
খাটি অসমীয়া থালি।
পনীৰটো খাটি অসমীয়া থালিত পৰেই জানো?
পৰে পৰে। পনীৰটো অসমীয়া খাদ্যই ন? গৰুৰ গাখীৰ যত থাকিব তাত আৰু অসমীয়াৰ মাত থাকিবই আৰু।
দিয়া, আজি কথা পাতি ভাল লাগিলে,
দিয়া ঠিক আছে বাৰু। শুই যোৱা এতিয়া শুভৰাত্ৰি।
শুভৰাত্ৰি।